নেটৱৰ্ক- নেটৱৰ্ক বেয়া নেকি তোৰ।
বেয়ানেটৱৰ্ক কথা একদম কি ক'ম আৰু। ইফালে নেটলগটো বহুত বেয়া।
সচাকে তহতে তাত থাকিও নেটৱৰ্কটো পোৱা নাই আমাৰ ভাবচোন।
তাকে ভাই মই এতিয়া মই তাকে মই এতিয়া বুজি পাইছো ভাই। মানে একো ভাল চিম এটা নেটৱৰ্ক ভালকে নোপোৱাই
একো একোৱে নাপা তোৰ কি চিম কিি
মোৰ চিম জিঅ'
জিঅ আগ ভাল পাইছিলে ক কঁপিলৈ ভাল পাইছিল নহয় তাৰপিছত আকৌ নোহোৱা হৈ গ'ল উম তই হেৰি কৰিবি না কমপ্লেইন মাৰিবিচোন
কমপ্লেইন মাৰিছো এনে হেনে হ
হা হা
ে স দিব্য সুধি ৰ
অ দিব সুধিব লাগিব
সি মানে কমপ্লেইট মাৰিলে একদম ওপৰত কমপ্লেইনট মাৰে
অ
তোৰ মাতটোো অহা নাই কিন্তু দ ভালকে কাটি কাটি আহিছে
এতিয়া শুনিছা
উম এতিয়া শুনি আছো
হেল্ল'
ক
অ এই অ অ এই হেৰি যে তোমাৰ এই কি ক'ম বুলি ভাবিছিলো খাই পাহৰি গ'ল নহয় তে িক
এ তোমাৰ ৱাই ফাইটো ধৰি লও যদি মই লওঁ হে কিমান মান যাব বাৰু
আমাৰ নিচিনা লগ'বলৈ গ'লে এতিয়া যাওঁ তিনি মমান যাব নেকি
কিমান যাব ন
তিনি হাজাৰ মান যাব অম
উ মানে তোমাৰ মই মই ভছো কি লৈ লও নেকি এটা তাকে ভাবিছো তোমাৰ আকৌ ধৰি লও লগ যাবলৈ আহিলে আকৌ কিবা পইচা পইচা চইচা লয় নেকি
অ এই তিনিতে হৈ যায় বোলে গুটেইটো কথা পাতি চালে গম পাবি
অ মই মানে মই এই দিব্যসতুৱে কথাটো পাতিব লাগিব মানে মই লগাম বুলি তাকে ভাবি আছো
অ
তাকে এতিয়া জানো অখাচোন পইচাটো হৈ লওক তাৰপিছত লগাম চাগে মানে মই এইফালে চবোৰ কাৰণ বৰ দি দিয়া হৈছে বুজছানে
সেইটো হয় অ গোটেই গাঁৱতে
একদম মানে
আৰু আমাৰ গাঁৱত মানে কি হৈছে গম পা আমাৰ গাঁওঁতো ন নোসোমায় আৰু কাৰণ কি ওচৰে পাজৰে দুই কিলোমিটাৰ ৰেডিয়েছত তোৰ উ যি কেইটা থাকিব লাগে সেইকেইটা আছে আৰু এটা আমাৰ গাঁৱত এক্সট্ৰাকে বঢ়াই নিদিয়েহি এইখিনি মানুহৰ কাৰণে ধৰ
অ কিয় বা নকৰিবা সেইটো
সিয়নো ঘ মানে হেৰিটো চাই পেলাইহে দিব সিহঁতে তোৰ কাষ্টমাৰ চাইহে দিব নহলে এটা পাৱাৰ বহা মানে বহুত খৰচা হৈ যায় না সিহঁতৰ কোম্পেনীৰ ত কম মানুহ থাকিলে মানে সিহঁতে এইটো নিবিচাৰে বহত
উমটো
উম'। আমাৰ সেই গছ-গছ
বাকী ভাত উম উ' এই ভাত পানী খালা?
ভাত পানী খালো গৈ, এই জাষ্ট খাই উঠিছ তই ফোন কৰাৰ আগত তই খালি।
নাই, নাই এ বৰ্তমান নাই।
অহ তহঁতৰো নোৱাৰো আৰু এতিয়া। কিমান তিনদিনলৈকেতো একোৱেই নোৱাৰিবি চাগে ন' খাব।
অ' একোৱে নোৱাৰি, একোৱেই নোৱাৰি নাই মানে পৰহিলৈকে একোৱে নোৱাৰি।
তাকেতো আজি গৈছোহে, আজি কাইলৈ, পৰহিলৈ। অ'পৰহিলৈ পৰহিলৈ পাৰিবি। পৰহিলৈ আবেলি পৰা পাৰিবি সেই বোলা। ৰাতিপুৱাই ৰাতিপুৱাই কৰি দিনাহা কামবিলাক তিলানীৰ
উম-উম-উম।